হেল্ল'
কি কৰি আছা?
মই এতিয়া চাহ বনাই আছোঁ। মই মানে বহুত দেৰি হ'ল আজি উঠাত। মোৰ দেৰিকে উঠিলো ন দচ বাজেহে উঠিলো আজি।
মাই ঘৰত তোমাক যে ঘৰৰ পৰা ওলাই দিয়া নাই মায়ে।
ৰাতি মানে অলপ দেৰি হ'ল যে মোৰ মানে সদায়ে দেৰি হয়। দ বজ যাতা হে মতলব কছ কৰতে কৰতে।
ত বজালৈকে - হা তোমাৰ মাততো নোহোৱা হৈ গ'ল যে। হেল্ল'
লাংগি কটি।
হেল্ল' নেটৱৰ্ক নাই নেকি ৰিচ তোমাৰ। হেল্ল' তোমহাৰে নেটৱৰ্কাটো বহুত বুৰা হাল হে।
বুঢ়া হাল মানে মোৰ নেটৱৰ্কটো বুঢ়া হালেই আৰু মানে নাই নাই পাৰি মাজে মাজে পুৰা গোটেই নহয় আৰু উম
এতিয়া অলপ দেৰিকে মাক ফোন কৰি মাক কম বাথৰুমৰ পৰা পহি। ফোন কৰি থাকা মোক।
অঁ মানে ইয়াহা পে মতলব। বস্তুবোৰ এক্সপ্লেনেচন নকবা এনো নিজৰে কথা পাতিব লাগিব।
অঁ আচ্ছা আৰু হেৰি।
কি কৰিবা সেইটো তোমাৰ তোমাৰে ওপৰতহে তুম য' বি কৰে।
ঠিক আছে মনু।
ইয়া তোমাৰ পিছে কেতিয়া উঠিলা তুমি তুমি?
মইতো চাৰে ছয়টা নে সাতটা মানতে উঠিলো। উঠি কাম চাম কৰিলো কৰি ঔষধ খাব লাগে ন আকৌ। খালো কিবা খাই কেনে এটা ঔষধ খালো খাই এতিয়া পঢ়ি আছো। তোমাৰ মাততো আকৌ নোহোৱা হৈ গ'ল।
খাব লাগে।
অঁ কি কৈছা?
বোলো মৰ্নিং খালী পেট-
নহয় নহয় খালী পেট নহয় কিবা খাই কিনে খাব লাগে। ৰাতিপুৱাও খাব লাগে ৰাতিও খাব লাগে। তোমাৰ মাততো আকৌ গুচি গল শুনা নাপায়। চেষ শিযুবা তুমহাৰা আৱাজ হি ন হে। অঁ কিয় শুনা নোপোৱা হৈ যায়।
হেল্ল'
শুনা নোপোৱা কিয় হৈ যায়। শুনি আছা নে। হেল্ল',
প্ৰব্লেম মানে নেটৱৰ্কৰ-
হেল্ল',
হেল্ল',
অ, শুনিছানে তুমি।
মইতো তোমাকছো অঁ শুনিছোঁ।
কিয় ই ইমান প্ৰব্লেম দিয়ে যে।
অ, দিয়ে মাজে - মাজে কালি কালিও কম মানে ৰাতিও এনেকুৱা হৈছে।
টাৱাৰ বহাব লাগিব আমাৰ তোমালোকৰ ঘৰৰ ওচৰত।
উম, এয়া পুৰা ডাঙৰ।
য়েছ টাৱাৰ টাৱাৰ টো ব দুটা টাৱাৰৰ মাজত থাকিব। শিকিব লাগিব তেতিয়া এয়াৰটেল আৰু জিঅ দুইফালে দুটা বহাই ললে হ'ল।
য়েছ ঠিকেই ক'লা তুমি
দাঁতৰ বিষ জানানে মোৰ দাঁত আকৌ দাঁতটো ইনষ্টলমেণ্টত গজি থাকে সদায় - সদায়
অ, এতিয়া এটা টাইমত টাইমলৈ মানে গজি থাকে নতুন। তাৰে পিছত নাহিব আৰু তাৰে পিছত তোমাৰ
তাতে সেইটো হেঙেৰাবাৰী তাতে অফিচত কাম কৰাৰ পৰাই ভাবাচোন। গজাই হোৱা নাই তাৰ দুই তিনি বছৰ হ'ল।
উম, মানে বহুতটাইম হৈ গ'ল।
অ, তে অলপ - অলপ গজে আৰু নোহোৱা হয় বিষ বিষতে থাকিব নোৱাৰি।
অ', অ ', মানে মাজে- মাজে আহ হৰি হৈ থাকে।
উম, এতিয়াও বিষাই আছেতো উঘালি চোঘালি দিব নোৱাৰি নেকি কিবা?
তুমি এবাৰ ডক্টৰ যাই সুধিব পাৰা দেন্তিচক কি কৰিব পাৰি? মানে এক্সট্ৰা দাঁত নেকি মানে স নালাগে আৰু সেইটো দাঁত তোমাক।
একদম পিছফালে সেইটো দি একো ইউজে নহয়।
অ ', অ ', মানে তোমাক সেই কৰিব লাগিব। এবাৰ যে সুধিব লাগিব যদি তোমাৰ এইটো মানে আনুৱন্ত হয় আৰু নালাগে। তেতিয়া হ'লে মানে হেৰি কৰিব পাৰা আৰু তাক উৰাব পাৰা।
তাকেতো।
মানে অলপ বেছিয়ে দাঁতৰ বিষটো অলপ আৰু বেলেগ। ধৰণৰ আলট্ৰা হয় বহুত বেয়াকে উঠি উম,
তাকে। অ', কিবা কৰি আছো।
এইটো হয়।
কি কবা মায়ে আকৌ কাপোৰ মেলিব যাব কৈছে আৰু আভী মে কেছে যাও।
অ, হব দে
তাকেটো। ক'ৰবাততে যাব মন গৈছে অশান্তি লৈছে আৰু মোৰ। একেদিন ক্লাছে হোৱা নে জানা এসপ্তাহৰ বেছি হ'ল। ক্লাছ হোৱাই নাই।
অ, আৰু হেৰি আজি কি বন্ধ?
আজি বুধবাৰ নেকি আজি বুধবাৰ এইটো শুক্ৰবাৰলৈ চলিব তাৰমানে কালি আৰু পৰহিও চলিব। নেকি?
হম, ইয়াৰ
সেইয়াই আৰু মই অটচ - অটচ খালো ও খাই কিনে মেডিচিন খালো, তাকে।
দূধ কে চাথ খাই দিবি।
ইয়াৰ থৰা দুধ অৰ থৰা পানী।
অ।
উম।
সেইটো হয় পিছে। ভাইটি ভাইটি গ'ল নেকি?
ভাইটি গ'ল ভাইটি গ'ল উম তাৰ ক্লাছ সদায় থাকে। তাৰ শনিবাৰ ৰবিবাৰ বন্ধ বাকী কেইদিন থাকেই। কতো ওলাই যোৱা নাই ন তোমালোকো এইবাৰ।
নাই নাই কতো যোৱেই নাই।
বাৰ সিদিনাই আমি লগ পোৱাৰ দিনাৰ পিছতো- মানে বনছৰ লগতো ক'তো ওলাই যোৱা নাই বুলো।
বনজৰ লগত এই যোৱা মানে চানডে চানডে আছিল চেটাৰ্ডে যোৱা কথা আছিল। আছিল তাৰে পিছত মোৰ আৰু এই দীপশিকাহঁতৰ ঘৰত যোৱা প্লেন হ'ল। আচ্ছানাক মানে। উম, উদ্যোগবাদী তাৰপিছৰত সেইকাৰণে মই তাইক ক'লোঁ বোলে আজি নহ'ব দিয়া। আজ সম লোক
অ মোকো সুধিছিলা যে মই যে নোৱাৰো বুলি কলো যে। মই আকৌ সেইদিনা জিও গলো ষ্টল লগাব।
উম অ আৰু মানে হেৰি হয় ন। ৰদও বহুত আছিল।
অ বহুত গৰম আছিল ফেঞ্চি যোৱা যদি এইকেইদিনত যাব পাৰা। বতৰটো অলপ ভাল।
অহ আজি এতিয়া আজিকালি এতিয়া বতৰটো অলপ হেৰি- ভাল হৈ আছে। অহঁ তোমাৰ ক্লাছ এনে কিমান দিন হ'ল এতিয়া-
এতিয়া মই চাগে দচ দিন মান কৰিলো ন দহ পোন্ধৰ। দিন মান কৰিলো চাগে, এতিয়া আৰু পোন্ধৰ দিন মান হ'ব আৰু একমাহ।
আহ-আহ।
পোন্ধৰজনত জল্দি শিকিলে জল্দি হ'ব মানে যদি দেৰি দেৰিলৈকে কৰাই দিয়ে। ত এইকেইদিন আকৌ ছাৰজনৰো গা বেয়া মোৰো গা বেয়া তেনেকে হৈ আছে।
হেল্ল'। অ তুমি মেছেজ চাবাচোন।
মই তোমাক মেছেজ দিছিলো মেছেজে-
অ এইটো আকৌ স্পীকাৰত দিব নোৱাৰি নহয় হ-
অহ নহয় তুমি মিনিমাইজ কৰি পাৰিবা, কাৰণ তুমিতো আছাই না এপত।
অ অ ঠিক আছে।
ঠিক আছে। তুমি মেছেজে নোচোৱা আজিকালি মোৰ, বহুত বিজি হৈ গৈছা।
অ ফোনটো কানত লৈ আছোঁ যে।
অ তুমি মোৰ মেছেজ চোৱা বাদ দি দিছা আজি বহুত বিজি হৈ গৈছা।
ঘৰত বহি বহিয়ে বিজি।
ঘৰত বহি বহি অ সেইটোৱেটো, মায়ে কি কৰি আছে।
কাপোৰ ধুই আছে।
অহ পিছে আজি বতৰটো অলপমান ভালেই আৰু এইকেইদিনতকে গৰম লাগি আছে
উম দিব আৰু বৰষুণ দিলেও মানে- গৰমতটো আছেই ঠাণ্ডা পৰা নাই মানে- কালি কালিৰ দিনটো কিন্তু ঠাণ্ডা আছিলে।
বতৰটো বহুত উম, গৰম মানে কি আৰু তোমাক পিছা দেই এতিয়া
তাকেই তো বাপৰে আৰু তো আগষ্ট আছেই আগষ্টততো আৰু বাপৰে ফাটা ফাটি গৰম দিব। আমি বহুত দিন মুভি চাব যোৱা নাই।
আচল ৰ'দ অ কাল বনেশ আৰু মই এইটোৱে কৈ আছিলোঁ। আমি যোৱাই নাই তাৰ পিছত তাই গৈছে বোলে
টিউজ দে
তাই গৈছে বোলে পৰি
অ তা আকৌ নোৱাৰে নহয়
লাগিব এইটো বছৰে যোৱা হেটিন উম মানহে এইটো তাই তালে আমি
কিন্তু বনশ্ৰী আৰু মই অকলে গৈছো কিন্তু তোমাৰ লগত হে যোৱা হোৱা
ম এবাৰে যোৱা হৈছে চোন মানে মানে পৰম সুন্দৰীখন যে চাব গৈছিলোঁ সেই, সেইবাৰে ময় কালি মই ভাবিছোঁ কি গীতাছৰ লগত ত মই যোৱােই নাই, বনসৰ লগতহে গ'লো।
হেৰি বনচীৰ লগত মইও গৈছো, সেনেকে যোৱাই হোৱা নাই আমি তিনটাই মানে যোৱা নাই।
উম। তাৰপিছত মই কৈছোঁ তাইক বোলে বণশ্ৰী তোমাৰ লগতহে গ'লোঁ। গীতাশ্ৰীৰ লগত মোৰ যোৱা হোৱাই নাই নেকি, তাই কৈছে বোলে গৈছাচোন এই
অ সেই তাকৌ এ একবছৰৰ বেছি হ'ল চাগে? এক বছৰ মান হৈয়ে গ'ল চাগে
হল অ যোৱা বছৰৰ আগৰ বছৰ গৈছিলোঁ নেকি নে যোৱা বছৰে আছিল। অহ অহ হব তেতিয়া হ'লে লাষ্ট ইয়েৰ। লাষ্ট ইয়েৰে হৈ দিয়া তেতিয়া হ'লে
আৰু কি কি কৰি আছা তোমালোকৰ?
আণ্টি ভাত বনাব কিবা বনাবৰ
আহ আন্টি ভাত বনাব গৈছে তুমি এতিয়াহে চাহ খাব লৈছা।
ভাত হৈ গৈছে মানে দাদা ম অফিচ যায়ন অফিচ তাৰমানে
তাকে।
জল্দি বনাব লাগে। কাম কামো থাকে। তাৰে পিছত এতিয়াচোন এতিয়া মই আৰু আজি তাৰমানে কালি টোপনিও ভাল হোৱা নাছিল ৰাতি।
আমাৰতো আলহী আছিল, কালিও আলহী আছে পৰহিও আলহী আছে তেনেকুৱা।
অঁ।
আলহী থাকিলে আকৌ এ বিচনা চিচনা বেলেগকে শুব লগা হৈছে, শুব মোৰ ভালকে টোপনি অহা নাই, কালি মই ঠিকছে শুইছো।
অ সেইটোয়েতো, মোৰো মানে ৰাতি কেনেকুৱা হৈছে তাৰ মানে সাৰ পাই থকাত বি হৈছে টাইমে টাইমে সেইকাৰণে